আহ আহি পালি আম ক কাটিলি নে আহ আম কাটি খালি অ পিহনাত ৰকিলি নেকি
অ পিহনাত পিচি কৰি ধুনীয়াকে খাই কৰি আজৰি
অকলে খালি অ
অ অকলে খালো এটা লৈ আহিলো গৈ আৰু
ন খান্া পাই দিছিলে
পাই দিছে
উম জেৰেক নাখালে
নাই তাক শুই আছা শুই আছা শুই আছে হা আহ সে ঔষধ খাই দিলোৱা শু আছছে এতিয়া
উম টেঙাকনো খুৱাই দিব লাগিছিল নেকি ভাল পালে হ
নালাগে টেঙা খোৱা বেয়া
উম বহুত মানুহে হৈছে বোলে উ বহুতে হৈছে জ্বৰটো
অ অ সে জ্বৰটো আকৌ টেঙা খোৱা বেয়া নেমু টেঙা বাহিৰে
অ তেতিয়াহ'লে নিদিবি বেলেগ টেঙা বেয়া আমটো আৰু বেয়া দে
উম
তাপা কছো কেনেকে বনাবি কচোন কচু যে চিঙি থইছ কেনেকে বনাবি কু'লা কচু
হা কু'লা কচু খিনি ধুনীয়াকে হেৰি কৰি ল'ম বইল কৰি কিছুমানে বইল নকৰে মই এতিয়া বৰষুণৰ দিন যে
অ
বইল কৰি পানীতো অকণ তেনেই নাম তাৰ খাক দি বইল কৰি ল'ম আৰু লৈ পেলাই পানী অকন পন্দি পেলাই তাৰপিছত আহে মচল নহয় চহয়
নহৰু আদা মানে দিব লাগিব জালুক অকমানো দিব লাগিব কিজানি
মচলা নিদিওঁ
আহ জালুক দিবি জিৰা যত কেঁচা জলকীয়া কাটি দিবি ধুনীয়া লাগিব লাগিব
অ আকৌ সেই
কৰিও খাই কলপাতত দি যে বইল কৰে সেইটোও ধুনীয়া লাগে খাই কলপাতত দি মানে জুইত যে পুৱে যে
অ কচো পাতত দিয়ে
পাতত দিয়াতো খাই ভাল লাগে কিন্তু
অ তেনেকে খাব পাৰি তেতিয়া মই এ তেতিয়া নাখাওঁ আগতে আমি তাত থাকোতে পোৰনা ঘৰত থাকোতে খাও ধুনীয়াকে এ কচু পাত পাতত দিও আৱ দি কৰি ন ধুনীয়াকে খাও এতিয়া অকলে অকলে এলাহ লগা হ'ল
উম আকৌ জুই থাকিব লাগে যে হয় এতিয়া
অ জুই ধৰিব লাগিব
উম
চাহ তটা আগতে হেৰি জুইতাৰ হাত চাত বনাওঁ আৰু জুই থাকে আৰু
অ মই ভাবিছো তাকে এতিয়া হেৰি ক'লা কচুটো আনি পেলাই বোলো তাকে খাব লাগিব হেৰি হৈছে বহুত তেজৰ প্ৰব্লেম
তইহঁতৰ ওচৰ তহঁতৰ এই ওচৰ যে পথাৰখন যে
পথাখন পৰা চিঙ আন লাগে লাগিব
অ আনিবি একো নহয় নহয় বৰষুণ পৰি থাকিলেও একো নহয় সংচু তয় এইটো কছো
মইে মই আকৌ ডাইৰেক্ট বনাওঁ ধুনাকে ধুই কৰি লৈ কুটি কাটি লও আৰু তাৰ পৰাা প্ৰেচাৰ কুকাৰত বনাই দিও মানে দীঘলী যাইগৈ উ চাহ কুকটোতে তেল দিওঁ পিয়াঁজ দিওঁ আদা নহৰু কেঁচা জলকীয়া আহ হালধি নিমখ জালুক জিৰা প্ৰতিটো বস্তুৱে তাতে দি দিও আ ওবিলাহী এটাও দি দও হা দি পেলাই একদম ভাজি থাকো ভাজি থাকো তাৰপৰা হুইেল মাৰি দিও আৰু
অ তেনেকে বনালেও খাম মই এতিয়া বহুত শুনৰ কাৰণেহে মানে আকৌ সজোৱাব নেকি বুলি পেলাই অকমান বইল কৰি পানীটো পেলাই দিম
অহ ভালে এনেও বস্তু বইল কৰি খাব পেলাই পানীটো পেলাইে খাব লাগে বইল কৰি বস্তু বিলাক
খজোৱালে আকৌ ধৰিলে দিঘিন ধৰিলে আকৌ বেয়া লাগে যায় হয়
অ পানীতটো পেলালে নধৰে মানে ন
অহ
উম ভালে হৈছে দে তাৰ তহঁতৰ ওচৰতে ঘৰতে নিজৰ ঘৰতে আছে মই এতিয়া আকৌ পথাই চথাই বিচাৰিবগৈ লাগিব
অ একো ন ত সে ওচৰ পথাৰখনত যাবি আহ দুডাল
কচু
ক'লা কছৰটো নাই ন তাত আহ আমাৰ ইয়াত নিজৰ ঘৰ হাঁ
পথাৰত থাকে জানো এনে
পথাৰতো থাকে আমাৰ এতিয়া বাৰীতে হৈছে যে নিজৰ বাৰীতে হৈছে
আহ, আমাক গজিছে পথাৰৰ পৰা মাতি আনি পেলাইছিলো যে, গজিছিল কেইজোপা মান মইহে উঘলি-উঘলি পেলাই দিলো। এজোপা দুজোপা কেইজোপা মান হ'লে কি হ'ব? আকৌ হ'লে সহ এক লাগে।
হা, হ-হ গৈ থাকিলে আহ,
অ' আকৌ চোতালখনতে যে আকৌ আমাৰ সন্মুখতে সেইকাৰণেহে।
আহ,
পিছ তেনেকে উ, তহঁতৰ নিচিনা চাইডত জেগাত তেনেকুৱা ধৰা হলেও ঠিকে আছিলে। আকৌ গৰমৰ দিন এতিয়া চাফ-চাফাৰ অকন কৰি ৰাখিব লাগিব বোলো, চাফ-চাফাই টো হৈ থাকিলে ভাল আৰু জুগ বিলাক আহে ইমানে যুক বিলাগ যে
উ,
নহলে বৰষুণ পৰিলে জুগবিলাক আহে, সেইকাৰণে মানে ভিতৰলৈকে কেতিয়াবা সোমাই আহিব পাৰে বোলো।
আহ, তহঁতে ওচৰতে পথাৰখন নহয়।
ওচৰতে পথাৰখন
সোমাই আহিব আৰু, এতিয়া বৰষুণৰ দিনত পুৰা বৰষুণ দিব যে, তেতিয়া তহঁতৰে মাছটো একে চোতালতে আহিব থাকে।
আহ, চোতালতে মাছ আহিব।
কাৱৈ মাছ দুজনী উজানত আহিব নহয় তহঁতৰ এডোখত ডাঙৰ-ডাঙৰ কাঁৱৈ মাছ আছে।
তেতিয়া
আহ,
এ জাল পতা মানুহে নহব আৰু দেখিলেও কি হব আৰু।
জাল অকন তই সৰুকে অকনমান কাটি পেলাই পাতি থৈ দিবি।
কেনেকে পাতে বা সৰু কৰি যি শেৱালি জাল নেকি?
উ, নহয় এনেকে পা তাৰ জালটো যে,
এনেকে দাঙি দিয়ে যে,
অ' দাঙি দি নহয় সেইখন-সেইখন খেৱালি জাল হ'বলা খেৱালি জালো নহয়, চিপ জাল হ'বলা এখন।
অ' চিৱজাল খনৰ নহয় জানিম আকৌ এইখন কেনেকে পাতে।
উম, এখন এনেকে, ভএনেই পেলাই থবিচোন অকমান টুকুুৱৰা এটা আনি।
সাপ-চাপ উঠে বুলিহে ভয় লাগে সাপ-চাপ উঠে যে।
উম নুঠিবও পাৰে দে তই হেৰি কৰিবি, তইহতৰ ঘৰত আছে যদি জাল তই বেছি দীঘল পাতিব নালাগে আৰু ধৰি লও, আমাৰ এইখিনি সহঁতৰ পৰা এই আমাৰ ঘৰটোপা পৰা যে আমাৰ ঘৰতৰ পৰা বাথৰুম আৰু অকন কাটি ল'বি লৈ পেলাই, দীঘল-দীঘললে পাতি থবি আৰু।
উম, খুটি দুটা ফুটি লব লাগিব ভ ন পেলাব মানুহৰ আকৌ ধান থাকিব
হয় এই পাৰতে পাতি থবি
উম বৰশী বাব প যায় বৰশীতটো উঠে নহয়
অঁ বৰ সি ভাবগে লাগিব বৰ এবাহ
মই বৰশী বাবলৈ যাম, বৰষুণৰ দিনত।
অ' বৰষৰ দিনত, বৰষুণৰ দিনত আহিবি বৰশী বাবলৈ।
বৰশী বাবগে লাগিব দে।
অ' বৰশীতে একে কিবা যে একে মিস্ত্ৰীবিলাকে কাম কৰা মিস্ত্ৰীসোপাই একে মানুহসোপাই বৰশীতে একেবাৰে। কাৱৈ মাছ ডাঙৰ-ডাঙৰকে হেৰি কৰিছে।
অ' তহঁতৰ তাত ডাঙৰ-ডাঙৰ ওলায়। ইমান ডাঙৰ-ডাঙৰ
ডাঙৰ-ডাঙৰ বহুত ডাঙৰ-ডাঙৰ ওলাইছে।
আমাৰ ইয়াত আকৌ তেনেকুৱা নোলায়। সৰু-সৰু, আমাৰ ইয়াত মানে মানুহবিলাক এনে টাইম মাৰি থাকে যে তহঁতৰ তাত নাই
অ' ডাঙৰ হ'বই নাপায় মানে।
অ'।
ইয়াত ইমান নামাএ মানুহবিলাকে জাল-চাল ইমান নাপাতে আৰু বৰশী বায় কিন্তু মানুহে, সেইখিনি সময়ত। বশি-চশি বাই আও কাৰণে ইমান। জাল পাতা মানুহ নাইয়ে আৰু, কিন্তু জাল পাতোতেও উঠিছিলে দেই হেৰি কাৱৈ মা-পুঠি মাছ উঠিছিলে। আমাৰে পাতিছিলে মিস্ত্ৰীকেইটাই। পুঠি মাছ কেইটা?
অ'।
উঠিছিলে, পুঠি মাছ কেইটাও খাই ভাল লাগিছিলে আকৌ ঘৰৰ জালত পোৱা যে।
অ' ভাল লাগে সে ঘৰ মানে কিনাটো নহয় যে নিজে নিজৰ জেগা, লোকেল মাছ।
অ' সেইটোৱে। জীয়াই-জীয়াই আনে যে ধুনীয়াকে।
অহ।
এয়া খালো ভাজি-ভাজি, ধুনীয়া লাগিলে খাই।
অ'।
বেছি নিদিয়ে আও, দুটা মানুহ জুখ খাই দিয়ে সিহঁতো এজাক থাকে যে সিহঁতেও খায়, যিকেইটা কেইটামান পাই চাগৈ তাকে দশটা-পোন্ধৰটা এনেকে দিয়ে আৰু।
অ', হেৰি কৰিবি, তাৰে পুঠি মাছ আনিলে কি কৰিবি জান! টেঙা-তৰকাৰী টেঙা তৰকাৰী বনাই খাবি মই আকৌ টেঙা তৰকাৰী বনাই খাইহে ভাল পাওঁ
ভালে লাগে
টেঙা তৰকাৰী হেৰি মই নেমু টেঙা দিওঁ নেমু টেঙাও দিওঁ তাৰ পিছত আৰু যি টেঙা যি কোনো টেঙা দি আম টেঙা দিও বনাই খাব পাৰ তাৰপিছত ধেৰ বস্তু দি বনাই খাব পাৰি বগৰী
টেঙা পাত এটা আছে নহয় আমাৰ ঘৰতে গাঁৱত আছে টেঙা পাতটো দি আনি খাওঁ
অ হেৰি টেঙা বতাহ টেঙাও আছে ফেচেং ক ফেচেং টেঙা
উম
আহ সেয়া আমাৰ ওচৰৰ মানুহ এঘৰ বতাহ টেঙা আছে ত সেয়া মই বতাহ টেঙা দি
কি বতাহ টেঙা
বতাহ টেঙা এনেকা হেৰি ফেচেং টেঙাটো নিচিনাই লাগে একে বতাহ
পাততটো হেৰি বগা য়া সেউজ জীয়া নে ৰঙা
কাষটো হ'ল ৰঙা ৰঙা নহয় সেউজীয়া পাতটো এইতো তহ মই ফেচেং টেঙাটো মই চিনি পাওঁ নহয়
দুজাত আছে তেনেকুৱা এজাত ৰঙা এজাত সেউজীয়া
অ এইটো সেউজীয়া মানে তিনটা তিনটা পাতৰ হয় বেল পাতটো নিচিনা
অ তেনেকুৱাই এইটো সেই ৰঙাটো তেনেক কুৱা হয় পাততো বেল ৰং কেইটা বেলেগ বস্তুতটো একেই
আহ
টা বেলেগ আৰু
অ এইটো আকৌ সৰুতে মানে পাতটো অকমান হেৰি ৰঙা টাইপৰ কাষ কেইটা যেতিয়া বুঢ়া হ'ব তেতিয়া মানে একেবাৰে সেউজীয়া হৈ যায়
অ হয় নেকি
অ
অ বেলেগ কিবা আচ ঘ্ৰথাটো
তঁতই চিনি নাপাও দে তহঁতি সেইটো দেখাই নাই আমাৰ মায়েহঁতেও দেখা নাই এয়া খালি এইয়া হেৰি কি বুলি কয় এইটো খেচেং টেঙাটোহে দেখিছে
তহত তাত প্ৰতিটো বস্তুৱে পাই যায় তহত সেইখিনি প্ৰতিটো বস্তুৱে পায় যে জুতি লগাই লগাই বনাই খাব
এই আমাৰ আগতে নজনা বস্তু ইয়াত আহি এতিয়াহে মই নামবিলাক জানিছো
উমম
সেই বস্তু যে খাব পাৰি
অ খাই থাকিবি আকৌ সেইবিলাকে খাই খাই মানুহ বিলাক আগৰ দিনত ষ্ট্ৰং হৈ আছিলে বিচাৰি বিচাৰি খাই কিনি খোৱা বস্তুতকৈ সেই ঘৰতে হোৱা বস্তুবিলাক চিঙি চিঙি খাই। শৰীৰ গা মংস ভাল লাগি থাকিব উ হব দে।
কে কৰিবিচোন মই এতিয়া কাম আছে হ'ব দে